শুনিছানে
অঁ শুনিছোঁ কোৱা
এ মই আছো ৰবা, এনে মোবাইল চাই।
অ।
কি কৰিবা আজিকালিতো আৰু মোবাইলতটো নহ'লে মানে, আধৰুৱা-আধৰুৱা যেন লাগে ন'। সকলোৱে মানে, মোবাইলটোতে ব্যস্ত যেন, তেনেকুৱা হৈ পৰিছে।
তাকেইতো। মোবাইলেই সকলো।
আৰু চাবাচোন, আজিকালি মানে কেনেকুৱা হৈছে, সৰু ল'ৰা ছোৱালী বোৰেও মানে, কেনেকুৱা হৈছে যে, মোবাইলটোতে মানে ব্যস্ত হৈ পৰিছে ন'। আচলতে আমি মানে তেখেতসকলক মানে বুজাব লাগে যে, মোবাইলতটো ইমানো মানে, ভাল বস্তু আচলতে নহয়। কাৰণ, যদি তুমি মানে এ ভাল-ভাল কামত ব্যৱহাৰ কৰিছা, সেইটো ভালে হয় বাৰু। আৰু আচলতে কেনেকুৱা হৈছে চাবাচোন, মোবাইলতটো বহুত ক'ব গ'লে ভালো। মানে কেনেকুৱা, আমি ধৰি লোৱা, আমাৰ কোনোবা যদি ঘৰৰ মানুহ মানে বাহিৰত থাকে ন'। তেতিয়া মানে, কেনেকুৱা হয়, আমিতো সদায় অহা যোৱাতো কতো কৰিব নোৱাৰো ন', বা দেখাও নাপাওঁ। তেনেস্থলত আমি মানে ভিডিঅ' কল কৰি হলেও, আমি তেওঁক চাব পাৰো। বা কিছুমান মানে, বস্তু এনেকে অনা নিয়া কৰিব পাৰো ন'। মানে ধৰি লোৱা, কিছুমান ডকুমেন্ট কিবা এৰি থৈ গ'ল। তাৰ পিছত মানে, দিব পাৰো আৰু।
হয়, তুমি ঠিকেই কৈছা। আৰু মোবাইলটোৰ জৰিয়তে, আমি বহুতো মানে ধৰিলো আমি কৰ'বালৈ গ'লো, আমি লগত মানে ধৰি লোৱা, আজিকালি লাগে নহ। কিবা কিবি সেইবোৰ লাগে। চ' আমি সেইবোৰ মানে, মবাইলৰ জৰিয়তে, আমি ফটো লৈ পেলাই দিব প পাৰো আৰু মোবাইলতটো বহুত, উপযোগী হয়, বহুত বেছি উপযোগী। আৰু মানে মোবাইলৰ দ্বাৰা আমি বহুতো কিবা কিবি মানে, ঘৰুৱা কাম বোৰ কৰিব পাৰো যেনেকে কিবা, কিবা বস্তু লগা হল। সেইবোৰ বস্তু আমি মানে, অনলাইনৰ যোগেদিয়ে, আজিকালি ডিজিটেল মাধ্যমৰ যোগেদি তেতিয়া আমি সেইবোৰ পাব পাৰো। আৰু সেইবোৰ মানে এনেকুৱা, মানে মোবাইলটো এটা ক্ষেত্ৰত ভাল হয় যে, আমি ধৰি লও আমি স্কুলত গ'লো, স্কুলৰ মানে আমি এদিন নগলো। সেইখিনি, যিখিনি মানে ছাৰ আৰু বাইদেউে বুজাইছে সেইখিনি আমি, মোবাইলৰ যোগেদিয়ে কব পাৰো। আৰু সেনেকুৱা বহুতো কিবা কিবি আছে আৰু। বহুতো ভালো আছে, বেয়াও আছে। মোবাইলৰ যোগেদি আমি বহুতো মানে, নানা খবৰ পাতি পাই থাকিব পাৰো। কিবা, অসুবিধা হ'লে আমি মোবাইলৰ যোগেদিয়ে মানে, কাৰোবাক যোগা কৰিব পাৰো। আৰু বহুতেও সুবিধা আছে।
আৰু চাবাচোন, মোবাইল ফোনটো মানে, কেনেকুৱা আধুনিক যুগৰে মানে এইটো মানে, আৱিষ্কাৰ হৈছিল হয়নে নহয়?। আৰু চাবাচোন, আজিৰ দিনত মানে কেনেকুৱা হৈছে, সকলো মানুহে মানে, মোবাইল ফোনতটো মানে ব্যৱহাৰ কৰে মানে, মানে কেৱল কথা পাতিব বুলিয়ে নহয় আচলতে। আৰু বহুত কাম মানে, এইটো ফোনটো আচলতে আমাৰ হাতত থকাৰ পৰা মানে, বহুত কাম আচলতে সহজ হৈ পৰিছে। আৰু ধৰি লোৱা আমি মানে আত্মীয় স্বজনৰ লগত, বন্ধু বান্ধৱৰ সৈতেও আচল তে আমি মানে, যোগাযোগ কৰিব পাৰো আচলতে। আৰু ধৰি লোৱা চাবাচোন, আমি মানে কেনেকুৱা হৈছে, ফেচবুকটোৰ সহায়তে ধৰি লোৱা। আজিকালিতো মানুহবোৰেতো মানে ধৰি লোৱা, আলহীবোৰৰ লগতো বেছি অহা যোৱাটো বাৰু নাইয়ে। মানে নিজৰ মানুহবোৰকো মানে, চিনি নাপায় তেনেকুৱা হয় ন'। হলে মানে কেনেকুৱা হয় যে ফেচবুক ৰ মানে যোগেদিয়ে, মানে কেনেকুৱা হৈছে, পুৰণা মানে বন্ধু বান্ধৱী হওক বা কোনোবা ঘৰৰ মানুহে হওক মানে আমি মানে সেইবোৰৰ সৈতে মানে আকৌ চিনাকি হ'ব পাৰো। আচলতে এইটো ক্ষেত্ৰত ভালে হৈছে, নে কি কোৱা তুমি?
হয় তুমি ঠিকেই কৈছা। আৰু চোৱা
হয় হয়।
মোবাইলৰ যোগেদিয়ে আমি বহুতো কাম মানে ঘৰতে কৰিব পাৰো যেনেক চোৱা যে আমাক কিবা বস্তু লগা হ'ল আমি মানে ঘৰৰ পৰাই মানে অৰ্ডাৰ দিব পাৰো। আৰু মোবাইলৰ যোগেদি আমি ধৰি লোৱা কৰবাত গ'লো মানে ঘৰৰ মানুহৰ আমি যোগাযোগ কৰিব পাৰো যে আমি ইয়াত আছো তাত আছো, তেনেকে বহুতো মানে আমি সুবিধা মানে লাভ কৰিব পাৰো মবাইলৰ যোগেদি কিন্তু, মবাইলৰ এ টা মানে বেয়া মোবাইলৰ এটা বেয়া অভ্যাসো আছে এইটো যে বহুতো মবাইল চোৱাৰ ফলত কিছুমানৰ মানসিক বেমাৰ হয়। চকুৰ বেমাৰ হয়, বহুত বেছি মানে
হয়
মোবাইল চালে মানুহ মানে ব্ৰেইনৰ দুখ দুখ হৈ যায় আৰু তেনেকুৱা। সেইকাৰণে আমাৰ এটা লিমিট থাকে, ভাল বেয়া দুয়টাই থাকে মোবাইল। যিমান পাৰো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগে মোবাইলটো। এনে এতিয়া মানে সেনেকুৱাই হৈছে যে, সকলোৰে কেৱল মোবাইল টোৱে লাগে যে সেনেকুৱা নহয় যে মানে আমি ভাল কামতো মোবাইলটো ব্যবহাৰ কৰি তেনেকুৱাই
আৰু চাবাচোন মানে মোবাইল ফোনটো নহয় বহুত মানে অপকাৰিতাও আছে, হয় নে নহয়? মানে ধৰি লোৱাচোন বেছিকে মানে মোবাইল আচলতে চাব নালাগে ন। আৰু কেনেকুৱা হৈছে কিছুমান মানুহ মানে মোবাইলটো চাইয়ে মানে সময়বোৰ নষ্ট কৰে, তেনেকুৱা। আৰু মানে কেনেকুৱা হয় পঢ়া শুনাত মনোযোগটো কম কৰি দিয়ে। এ সৰু ল'ৰা ছোৱালী বোৰে আজিকালি ধৰি লোৱা মোবাইলটো ন'হলে মানে ভাতে নাখায় এনেকুৱা হৈ পৰিছে। আচলতে সেইবোৰ মানে মাকহঁতে মানে কেনেকুৱা সেইটো বস্তুত মানে চকু দিব লাগে আচলতে। আৰু চাবাচোন মোবাইলটোৰ ক্ষেত্ৰত কেনেকুৱা হয়। আমি মানে ক'ৰবাত যাব লগা হলে টিকেটটো মানে আমি ঘৰত বহিয়ে মানে বুকিং কৰিব পাৰো। হয় নে নহয়? আৰু কিবা ধৰি লোৱা আজিকালি মানে গ্ৰ'চাৰী হওঁক অনলাইন শ্বপিং হওঁক এইবোৰতো মানে আজিকালি মোবাইলতেতো চব কৰিব পাৰি ন। তেনেকুৱা ক্ষেত্ৰত মানে কেনেকুৱা হৈছে যোন সকলে দোকান ব্যবসায় মানে কৰি চলি আছে। তেওঁ সকলৰ মানে অলপমান তল পৰি গৈছে আৰু ন, মানে কেনেকুৱা হৈছে সকলোৱেটো মানে অনলাইনে কৰা হৈছে শ্বপিং। হয়‌ নে নহয় পিছে?
হয়-হয়-হয়, তুমি একদম ঠিকেই কৈছা আজিৰ দিনত মানে। মোবাইলতোৰ- ভালো গুণ, ভাল গুণো আছে, বেয়া গুণ দুইটাই আছে। চোৱা ভাল গুণটো হৈছে যে আমি ঘৰত বহিয়ে মে আমাৰ নানা লগা বস্তু লাগতিয়াল বস্তু বোৰ আমি ঘৰৰ- পৰাই অৰ্ডাৰ কৰিব পাৰো। আৰু আমাৰ মানে এটা বেয়া গুণ আছে যে, সেইবোৰ মোবাইল চোৱাৰ ফলতো মানুহৰ বহুত- টো বেমাৰ। চকুৰ বেমাৰ হৈছে, মানসিক বেমাৰ, আৰু মানে- ল'ৰা-ছোৱালী তুমি ঠিকে কৈছা। ল'ৰা-ছোৱালীৰ কম- পঢ়াৰ পৰা মন উঠি গৈছে, তুমি ঠিকে কৈছা।
আৰু কেনেকুৱা হৈছে, আগতে মানে মানুহবোৰে মানে কেনেকুৱা হৈছে, আজিকালি লৰা ছোৱালীবোৰে আৰু- মানে কেনেকুৱা হয় মোবাইলটোৰ পৰা মানে- নিজে মানে ভাত বনাব হওঁক, কিবা ৰেচিপি কিবা মানে এনেকুৱা ধৰণৰ বনাব মানে- নিজে আগ্ৰহী হৈ পৰে। সেনেকুৱা হৈছে ধৰি লোৱা মোক- মোবাইলটো চাই আছে, তা'ত কিবা এটা নতুনকে ৰেচিপি এটা আহিছে- ত' সেইটো মানে ফ্লো কৰিব পাৰি মানে- সেইটো বনাব শিকিছে। আচলতে সেইটো ক্ষেত্ৰত ভালে হৈছে ন, মানে সিহঁতেও কিছুমান- মানে বস্তু শিকিছে। আৰু চাবাচোন মানে মোবাইলটো মানে কেনেকুৱা হৈছে আমি- ক'ভিডৰ টাইমত ন, চব স্কুল এইবোৰটো বন্ধ হৈ গৈছিল। তেতিয়া মানে কেনেকুৱা হৈছিল অনলাইন ক্লাছেবোৰ চলিছিল। আৰু এতিয়াও মানে কেনেকুৱা- আঁহ', মানে গ্ৰুপ খুলি দিছে স্কুল, কলেজত চবতে। ধৰি লোৱা তুমি আজি নগলা। নগলা মানে তা'ত মানে কি শিকাইছে কপিবোৰ এনেকে মানে দি দিয়ে। আচলতে সেইটো ক্ষেত্ৰত আচলতে মোৰ হিচাপত কব গ'লে ভালে হৈছে হয় নে নহয়।
অঁহ', তুমি ঠিকেই কৈছা, আৰু মোবাইলৰ জৰিয়তে আমি বহুতো ভাল কাম কৰিব পাৰোঁ যোগা-যোগ। ধৰি লোৱা কৰ'বাত আমি বাহিৰত যাব লগা হ'ল আমি মোবাইলৰ যোগেদি ঘৰত বহিয়ে টিকেট কাটি শিকিব পাৰো। আৰু কিবা খাব, কিবা খাব মন গ'ল ঘৰত বহিয়ে সেইবোৰ অৰ্ডাৰ- কৰিব পাৰো। আৰু বিভিন্ন সহায়িকা আমাক মানে মোবাইলৰ পৰা আমি পাওঁ। কিন্তু- মোবাইলটো আমি যিমান পাৰো কম পৰিমমানে চলাব লাগে আৰু ভাল কামত চলাব লাগে। তেতিয়াহে আমি মানে সুস্থ থাকিব পাৰিম। আৰু আমাৰ বেমাৰ-আজাৰৰ পৰা আমি নিৰোগী হৈ থাকিব পাৰিম। আৰু বহুতো মানে আছে সেনেকুৱা মোবাইলৰে। আৰু মোবাইলটো হৈছে আমাৰ ইণ্টাৰনেটৰ লগত জড়িত। সেয়েহে আমি- মোবাইলৰ দ্বাৰাই আমি সকলোবোৰ খবৰ- মানে পৃথিৱীৰ সকলোবোৰ খবৰ আমি লাভ কৰিব পাৰো মোবাইলৰ দ্বাৰাই। আৰু- মোবাইলতটো আমি মানে যিবোৰ বস্তু আমি নজানো বা ধৰি লওক- পঢ়াৰে হওক বা কিবা বেলেগৰে হওক। সেইবোৰ মোবাইলৰ জৰিয়তে আমি মোবাইলতে মানে চাৰ্চ কৰিলে আমি সেইবোৰ একেবাৰে চিৰিয়েলী- পাই যাওঁ। তাৰ দ্বাৰাও আমি বহুত মানে সহায়িক, সহায় হয় আমাৰ আৰু মোবাইলৰ দ্বাৰা। তেনেকেই।
আৰু আৰু কেনেকুৱা হৈছে চাবাচোন কিছুমানে মানে কেনেকুৱা হৈ- ছে মোবাইলটোত মানে এই গেম খেলাত মানে- অতিমাত্ৰা মানে সময়বোৰ মানে কেনেকুৱা হৈছে, নিজৰ মূল্যবান সময় আৰু ধৰি লোৱা নিজৰ- সময়বোৰ মানে নষ্ট কৰি থাকে, হয় নে নহয়। ধৰি লোৱা- আজিকালি বহুত ল'ৰা ছোৱালীয়েতো গেমতেইতো এইবোৰে খেলি থাকে পইচা লগাই বাকে এই এইবোৰ আচলতে বেয়া, হয় নে নহয়? আৰু কেনেকুৱা হয় বেছিকে মানে মোবাইলটো চ চকুৰতো অসুখ হয় ন। আৰু কেনেকে হয় মূৰৰ বিষ এইবোৰ হয় আৰু টোপনিৰ এইবোৰতো মানে বেয়া প্ৰভাৱ পৰে আচলতে। আৰু কেনেকুৱা হয় আমি মানে উম ফোনটো মানে সঠিক মানে সঠিক টাইম হওঁক স মানে সঠিক দিশতহে আমি মানে ভালকৈ মানে চলাব লাগে। মোৰ হিচাপত আৰু ক'ব গ'লে, তুমি বা কি ভাবা কোৱাচোন?
মই ভাবো যে মোবাইলটো আমি যিমান পৰিমণে হওঁক ল'ৰা ছোৱালীক মানে দিবই নালাগে, আৰু সৰু ল'ৰা ছোৱালীকতো একেবাৰে মোবাইল দিবই নালাগে কাৰণ যদি আমি সৰু পৰাই মানে ল'ৰা ছোৱালী বিলাকক মবাইল দিওঁ তেনেহলে সিহঁতে মোবাইলৰ লগতে এট্ৰেক্ট হৈ যাব আৰু মানে মোবাইল লগতে মানে জড়িত হৈ যাব আৰু মানে ডাঙৰ হলে আৰু মাক দেউতাকৰ কথা নুশুনিব আৰু আৰু চাবাচোন যিবিলাকে সৰু মানে মোবাইল চালে আমি মানে আৰু মানে আমাৰ যিবোৰ মানে মোবাইল চালে আমি মানে বয়সস্থ আমাৰ মা দেউতাক আমি কেনো কোৱা ব্যবহাৰ কৰো মানে মোবাইলৰ পৰাই সিহঁতে শিকে ন। হ'ব আজিলৈ ৰাখিছো, তোমাৰ লগত কথা পাতি ভাল লাগিলে। অ ঠিক আছে আৰু লগ পাম তোমাক কেতিয়াবা আৰু আজি বহুতো কথা শিকিব পাৰিলা তোমাৰ পৰাও তুমিও মোৰ পৰা শিকিব পাৰিলা। হয়তো চ' আজিলৈ ৰাখিছো ইমানতে সামৰি
হয় হয় হয়।
আকৌ লগ পাম কেতিয়াবা, ঠিক আছে দিয়া হ'ব আজিলৈ ৰাখিছোঁ। ঠিক আছে দিয়া।